হেল্ল'অ আহ
এই ফোন কৰিলোক একো শুনা নাপালো-
অ সেয়া প্ৰব্লেম হৈছে নেকি?
আহ
অ কি কৰি আছা?
এ কি কৰি আছো মানে- এই কেইটামান হেৰি পুতলা বনাইছো ৰবা-
অ হয় নেকি কি কিহৰ?
এই সজাই ডাঙৰ পুতলা-
অ অ অ হয় নেকি ঘৰত ৰখাৰ কাৰণে বিক্ৰী কৰাৰ কাৰণে-
ঘৰতো ৰাখো কোনোবাই ঘৰৰ পৰা বাডে চাদডে কাৰণে লৈ গলে লৈও যায়- এটা দুটা বিক্ৰীৰ কৰো
বিৰাট লাভ এইবিলাকৰ-
অ কিন্তু খৰচো আছে- কাপোৰ মিঠা কাপোৰ এইবিলাক কাপোৰ কাপোৰবিলাকতে পাঁচশ টকা মান - এতিয়া তুলা খিনি কিনি আনিব লাগে তাৰপিছত মাৰ্বল মাৰ্বল চকু কেইটা মাৰ্বল আৰু পত দিয়া‌ সৰু গৰু গেদাৰ স এইবিলাক আনিব লাগে
আহ
তেনেকে বিলাকে এনেকা বাৰু কি কৰো কেইটা খাই অলপ ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ পেলাইল এইটোবিলাক এটে ভৰাই থাকোঁ আৰু-
ভালেই কৰিছা ইনকামৰ পথ ওলাইছা-
আহ এই বনাই পেলাই বনালোঁ আৰু- দাম আছে অ মই মানে কি লাভ- হয় মোৰ মোটামুটি চাৰিশ তিনিশমান খৰচ হয়? হলে ছয়শ সাত বিক্ৰী কৰি দিওঁ-
আহ ঠিকেই
এনেই ঘৰৰ পৰা ঘৰৰ পৰা
কৰিব পৰা নহয় অ এইবিলাক বাৰ্থডে-চাৰ্থডে কাৰণে ভাল দিবৰ কাৰণে
আহ আৰু কেক-চেকো বনাই থাকো সেইবিলাক লৈ যায় ঘৰৰ পৰাই আমাৰ গাঁৱত দেখি মানে দোকানত যাব অলপ অসুবিধা দূৰ হয় এনেকে ওচৰতে পালে ভাল পায় সিহঁতে মই সেইবিলাক বনাই থাকো বনালে আৰু ঘৰৰ পৰাই লৈ যায় অ আৰু ঘৰতে নিমকি খুৰমা যে সেইবিলাক বনাই বনাই পেলাই আৰু এ পেকেটত দি দিওঁ পেকেট কৰি পেলাই দি দিওঁ নিজে এইবিলাক লৈ যায় এয়া মোৰিৰ লাৰু
সেইবিলাক ঘৰত বনাই থাকে সেত আহ আহ
দহটা লাৰু দহ টকা সৰু সৰু মাৰ্বলৰ দৰে লাৰু সৰু-সৰু তিলৰ লাৰুবিলাক মূৰিৰ লাাৰু অঁ
আহ
বনাই মনা অঁ আমি ক'ত চাকৰি কৰিব যাম ত চাকৰি কাম এইবিলাকে কৰো ঘৰতে কৰি আছো অ বনাইছো উম
আজিকালি আৰু এইবিলাক আত্মসহায়কৰ গোটটোৰ গোট ওলাইছে নহয় মানে দহটা বাৰটা
আহ
অ সেইবিলাকো বনাই কিছুমানে
অ ঠিকেই আছে গোটৰ মানে এইয়াত হয়
আহ তাৰপিছত আৰু ভাতকেইটা খাই এইবিলাকে কৰি আছোঁ তুমি আৰু ফোন কৰিলা বাবুহঁতেও শুই আছে এটা বাবু শাৰী পাইছে সি মোৰ লগতে আছে উ গৰমৰ কাৰণে সোনকালে শাৰি পালো বিচনা বিলাকো গৰম হৈ থাকে নহয়
অ উম ঠিকে আছে আমিও তেনেকৈ ভাবিছো ত' আমি মানে চৰ বাৰজন দহজন তিৰোতা লগ হৈ ধৰ এই লাৰু পিঠা
হা
এখন দোকান দিম বুলি ভাবি আছোঁ আলোচনা কৰি আছোঁ
উম
এইবিলাক বহুত চেল হয় পিঠা, লাৰু এইবিলাক
অ বহুত চেল হয় অ তাপে সেই তেল পিঠা যে তেলপিঠাটো আমি এই পঞ্চাছ টকা দহখন অঁ পাঁচখনত দিয়ে পঞ্চাছ টকা দচখন দ অ এখনত এশ টকা কিমান লাভ আৰু এশ টকা নাযায়ে বনালে খৰচ এক কিলো চাউল খুন্দিলে আৰু সেই কণ তেলৰ চাউল দি খুন্দো মেটি অলপমান এই দিলে আৰু চেনিওদিব পাৰি আৰু পাতল কৰিবনালে বিক্ৰী কৰা বস্তু চাই নাথাকে নহয় ঘৰত অলপমান পাতল কৰি মিলাটো বমোৱাই দিলে বেকিং চডা দিলা সে ধুনীয়া হয় পেকেট কৰি কৰি, আমি এইবিলাক কেতিয়া কৰো জান নাই বিহুৰ সময়ত
অঁ
মাঘৰ বিহুত ইয়াতে আমাৰ খেলা চেলা হয় নহয় মাঘৰ বিহু যেতিয়া আমি এইবিলাক শখ
অ নাই মোৰ ইয়াত চকুত মানে পৰিছে শেৱালি ফুল ডাল গছ মানে শেৱালি ফুল লাগিছেই এতিয়াই।
সেই তোমালোকৰে এ তোমালোকৰ সেইফালে বোলে বাৰ মৰিয়ে সেইডালি কৈছিলে যে লাগি থাকে তাৰমানে সেই বাৰমেহীয়া এনে সচৰাচৰ শেৱালি ফুল দুৰ্গা পূজাৰ সময়ত বসন্ত কালতে হয়, কিন্তু তোমালোক তুমি যে কোৱা শেৱালি লাগি আছে সেইডাল তাৰ বাৰ মাহিয়া সেইডাল আমি হেতি কৰিছো ঠাণ্ডা দিনত মানে সৰুটোৱে মানে মানুহৰ গাৱৰ ঘৰে ঘৰে আছে নহয় বুটলি আনি পেলাই ফুৰিছো আমি শুকাই পেলাই ধুনীয়াকৈ এখন পলিথিনত বান্ধিও দিছো তাৰপাছত কেতিয়াবা মাজে মাজে মাছৰ মা বা এনে অলপমান খৰেৰে শাক দি পেলাই গু দি পেলাই সেনেকৈ আমি মাজে মাজে খাই থাকো
অ এইটো পেটৰ কাৰণে বা কিৰমিৰ কাৰণে ভাল
সহঁতকো খুৱাই দিওঁ আৰু আমাৰতোত খাই নাপায়েই কেঁচা হেৰি কোটটো ধুনীয়াকৈ ধুই পেলাই সানি পেলাই তাত অলপ সাত দিব নিমখ দিব জলকীয়া দিব যিবিলাক কেঁচাই কেঁচাই খায় ত স ইহতে খাই মই মই এদিম খাওঁ ৰ'বাচোন ভাল বেয়া লগা নাই অ থৈ দিব লাগে অ সেনেকা থৈ দিয়াৰ পাছত মাছৰ মাথা এটা দি বা কেতিয়াবা এনে ধৰণৰ কেৰাহীত অলপ জলকীয়া এটলা এ পিয়াজ অলপ দিলে সানি থৈ দিলা, অলপ পানী দিলা আৰু আপ আ গুড়া বা নাথাকিলে চাউলৰ গুড়ি সেনেকৈ পানীত গুলি পেলাই এনেকুৱা তাত দিলে আম ঠকথকীয়া হয় অলপমান আমাৰ গাঁৱলীয়া মানুহ সিহৰ মাতে সেনেকৈ খায়
অ এই তেনেকৈ ভাল নালাগে কিন্তু এই মাছৰ মূৰা
ই প্ৰথম প্ৰথমতে মো হাত ব চাউলৰ বনাই এতিয়া ম ভাল পাওঁ এয়া অলপ বাপেয় খাৰলী এ সেনেকা খাই সিহঁতৰ লগত মই ভাল পা ক আৰু এতিয়া
অঁ
টো ফুলটো শুকাই কিনে থৈ দিব পাৰিল কেতিয়াবা এনেকে ইচ্ছা কৰিলে বনাই খাব পাৰি
আজি মই সাত দুপৰীয়া আৰু মিক্স তৰকাৰী বনালো এই বাইদেউহেতৰ ঘৰৰ পৰা মই সেই কচুৰ হাতত সেই আনিছিলো কৈছিলো দেদ অ ধুনীয়াকৈ একজোপা হৈছে তাৰে এৰা কাটি আনিলো আজি আহ হৰিত পুতিলো হলেই চব মিক্স কৰি আৰু কচুৰ দালো দিছো চব মিক্স কৰি এখন তৰকাৰী বনাইছো বহুত ভাল লাগিছে খাই পেলাই
সেই ফালে যি পানী মানে পানীৰ পৰা ঠাইত লগালে ভাৰা সোনকালে হয় ময় লগাইছো
পৰি থাকে হোৱা নাই ন মোৰ একজোপা হল তুমি যেতিয়া লৈ গৈছিলা তেতিয়া ময়ো লই আহিছিলো নেকি কাটি আনিলোঁ মই ৰাহিটো আৰু বেছি হ অ বাৰী আৰু কাটি আনি খালো আৰু আৰু বাবোৱাতো চবজি নাখা চবজি নাখায়েই সিহঁতেটো আৰু এইবিলাক কণী লাগিব মাছ মাংস লাগিব দাইলি লাগ দাইল লাগিব সেইবিলাক সে মই আৰু চবজি খাই ভাল পাওঁ তাত গাছ মাৰো দিছো ভাতকেৰেলা, আলু, বেঙেনা চব মিক্স আৰু চবজি সেইবিলাক দিছো এনেকৈ ভাল চবজি ভাল
আহ আহ
নিৰামিষ খালো এতিয়া ৰাতিলৈকে কিবা
আমাৰ ইয়াতে আৰু এডাল মানে অ কদৈ আছে
অঁ
কদৈ এইটো মানে কদৈটো বিৰাট সোৱাদ মিঠা
হা মই কদৈত থাকা বহুত দিন হোৱা নাই।
আহ এইবিলাক খোৱা নাযায় এই বান্দৰে
অহ খাওঁ আমি ত বহুত দিন খোৱা নাই ইয়াতে মানে আমাৰ গছ আছিলে কাটি দিছে আৰু ওচৰে ঘৰানু আছে কিন্তে কোনে আনিব যায় আৰু এ নাখ ও ভালো নাপাওঁ মই ভাল লাগে
ভাল লাগে মানে অলপ মিঠা টেঙা মানে সৰু সৰুকৈ কাটি কিনে
তক বনালে
তক বনালেও ভাল লাগে।
অকমান হেৰি কৰি ভালে চাটনি কৰি খুৱাই কৰি ও ভাল লাগে
ভাল লাগে তুমি কিহে দি ভাত খালা?
হেল্ল'
হ
অহ
তুমি কিহেৰে ভাত খালা আজি
আজি আজি আমি মাংসই দি খালো এই আলহী আহিছিল
অ বাইদেউ ঘৰতে আহিছে বুলি
বাইদেউ ল'ৰাটো আহিছিল আৰু এইফালে খুৰা ছোৱালীটো এইফালে বৌ মোৰ লৰাটোৱে এনেকৈ বোট কেই একেলগে খালো আৰু
তুমিয়ে বনাইছা
মই বনা নাই খ'ৰা ছোৱালীটোৱে বনাইছে
অ এই মাইনাজী যে
অঁ অঁ
তাই কিন্তু ধুনীয়া ৰান্ধে নহয়
অ অ ৰান্ধে ভাল ৰান্ধে তাই বহুত কিবা কিবি বনাবা জানে
আজিকালি ছোৱালী আৰু মোবাইলত চাই বনাব পাৰি নহয়
অহ ভাল হৈছে বনত আমি এইটো কিবা আলোচনা কৰি আছিলো মানে ফুৰিব যোৱাৰ কাৰণে মানে ভাবি আছো শিৱসাগৰ যাম
অ মোকো লগ ধৰিব নহলে মইয়ো যাব পাৰি গাড়ী লৈ গাড়ী লৈ গ'লে পাৰিম
অ ট্ৰেইনত যাব লাগিব।
উম পিছদিনাখন পাই নহয়
অ দুইদিন লাগিব
শিৱসাগৰতো বেছি দূৰ ঠাই নহয় মই যাব পাৰিম ভয় নালাগে ইমান
অহ যাব পাৰিবি ট্ৰেইনত যাব লাগিব
অহ
অহ এইবিলাক ঠাই দেখাই নাই নহয় শিৱসাগৰ ই আহ ইমান বিৰত খা আহিলো আৰু এইবিলাক খাই দেখা নাই
ধুনীয়া ধুনীয়া আৰু এই ওচৰৰত নাজিৰা মন্দিৰ আছে নহয় তাত তাত যাম বুলি ভাবিছো
এক
অ
ভগৱানে কি কৰে?
অ
আজি আৰু তাৰ মানে ডাঙৰ এটা অহ হেৰি কৰিলো
উ
মানে এই ডাঙৰ হৈছিল ফ্ৰক এটা সেইটো আৰু মই ফ্ৰক এটা বনাইছিলো ডাঙৰ হৈছে সেইটো আৰু কাটি কুটি কিনে চুটি বনালো
অ
এতিয়া মানে এনেই সেইটো কামেই কৰি আছিলো আৰু দুটামান সেয়া নাছিল সেইটো চিলা কৰিব লাগে মানে কাটি এই তাতে আজি নিচিলাও হ'ব দে
অহ উম
সিটো চিলা কৰপা ওলাইছো
অতৰু পৰি থাকোতে
অ অ অ অ
ক ফেনৰ তলত